হেল্ল'
কি কৰি আছা?
মই আছো ৰবা এই স্কুলৰে ফটো চাই আছো
অ কি চাই আছা আৰু
এই স্কুলৰে হেৰি সৰস্বতী পূজাৰ ফটো তাৰ পিছত আৰু আছিল নহয় পিকনিকত যোৱা সত
উম।
স চাইছোন তুমি
মই আজি দুপৰীয়া চাই আছিলো সটো মই এতিয়া এনেই আছো
অ সেইটো কি দিনবোৰ কিমান ভাল আছিল না স্কুলৰ
তাকেইেতো
উম তাকে হেই পিকনিক যোৱা তাকে আৰু পিকনিক যে গৈছিলো সেইটোয়ে চাগে লাষ্ট আৰু ফাৰ্ষ আ
তাকেতো সেনেকুৱাই লাগে
এ পিকনিক যোৱাৰ আগদিনাখন বুৰা কাপ কাপোৰ চাপোৰ কিনি তাৰপিছত ৰাতিপুৱা আৰু মানে সেই। চাৰিটা বজতে ঠাণ্ডা দিনো আছিল।
মইতো কাপোৰ চাপোৰ কিনা হিচাপত নহয় মইতো সেইয় কৰিছিলো খোৱা বস্তু বেছিকে কিনিছিলো।
অ খোৱা বস্তু কিনিছিলো আগদিনাখন মাকৈ চোৰে কিনি দি সেই কিনি দিম মই যাব লাগে চিপচ কিনি লৈছিলো কেক কিনি লৈছিলো
চব কিনি দোকানীও সুধিছিল কিবা আছে নেকি তোমালোকৰ এনেকে
সেইটো মানে আমাৰ আমাৰ স্কুলৰ পৰা মানে আমাকে নি। বল ভগৱান
তাকেতো মেহঁতৰ নিজৰে সু্ত লাগছিল ন সেইটো কাৰণে
সেইটো কাৰণে ভাল হৈছে তাৰ পিছত পিছদিনাখানে সেই ঠ তাত ৰাতিপুৱা একবাৰে গা ধুইছো গা ধুই কাৰণে মানে গৈছো তো কি ভাল লাগিছে মানে। মানে পাৰ্কখন চবে মানে চাইছে আৰু ইমান হাল্লা কৰি - কৰি গৈছোঁ।
বাছখনত যাওঁ তে মই ভাবিছোঁ তে খাব পাৰিম। নাই মই এটা তো খুৱাই নহল। যেনেকে নিছোঁ সেনেকে আহিছে।
কিয়?
বস্তু মানে কি, ইয়াতে বাছত যোৱা টাইমত গ'লোঁৱে। তাৰ পিছত, আৰু অহাৰ টাইমত আহিয়ে গ'লোঁ। বাছত
থাকা সময়খিনি ডান্স কৰোঁতে - কৰোঁতে গুচিয়ে গ'লচোন।
উম, বেয়া নাছি ছোঁ কিন্তু। পুৰা নাচিছোঁ। নাচি সেই যাওঁতেও নাচি-নাচি আহিছোঁ, আহোঁতেও নাচি-নাচি মানে ভাগৰ লাগা নাই আৰু। অ'। এ তাৰ পিছত সৰস্বতী পূজাটো যে
উম।
সৰস্বতীৰ পিছতো পুৰা বৰষুণ দি আছিল। সেই বৰষুণে-বৰষুণে আ আমি এ কি কয়, অ'- কিমান কাম কৰিছিলোঁ, তাৰ পিছত এ- ল'ৰাই বিলাকেও যে সেই বশিষ্টত যাইকেনে কিবা-কিবি আনিছিল।
না টাইমত
অ' কৰোণা টাইমো আছিল।
আমাৰ কৰা লাষ্টৰ ফালেটো
হ অ' সেয়েতো। তোমাৰ নেটৱৰ্কটো ভালকে আহাই নাই, মানে মাতটো। হেল্ল'? হেল্ল'? হেল্ল'?
উম, আমি যে পুৰা বাচন-চাচন ধোৱা টাইমত পুৰা একদম জিকি-জিকি বাচন ধু সেটোৱে। আৰু তো বহুতেতো কৰোণা টাইমত এইবিলাক যে, এই- এই মূৰত যে দিয়ে সেইটো টো চাই যে কৰোণা হৈছে নে হোৱা নাই